কি কৰি আছা
হা হা
কি কৰি আছা
িচনতে কৰি আছো এনেই তুমিনো
এ বহি আছো
তাৰখালা
অঁ চাহ তাহ খালোঁ বাৰু তুমি
অ অ মাতো তোমাৰ ভালকে নাই আহা অলপ ওৰ আহি পিনে কোৱাচোন
অঁ তুমি ভাল আছা হেল্ল' হেল্ল' অঁ তুমি খালাছা কৈছোঁ
অ খালো দেই কি কৰি আছ এতিয়া বহি আছ নে এনেই
এেনেই আৰু ঘূৰি আছোঁ ৰাস্তাত এই গৰম ন বহুত
এক কেডখ দেই এক ছেকেড অখাদে
অঁ অঁ
অ কোৱা দিয়া
তাকেই গৰমটো কেনেকুৱা
এই পুৰা গৰম পৰিছে দেই কি কবা মানে এনেকুৱা গৰম পৰিছে ন
তাকেই একদম মানে থাকিব মানে একদম জেগা নোহোৱাৰ নিচিনা হৈছে
স তাকে মাথা চথা বেয়াায় দিনত দি ৰ'দ দিয়ে আক ৰাতি হলে আৌ বৰষুণ দি দিয়ে নহয়
উম উম নাই এইটো কিবা এটা কাম কৰিব পাৰি নে কিবা কৰিব পাৰি
সেইট
এতিয়া মানে বৰষুণৰ মানে কি খেতি কৰা খিনি ভাল হৈছে কিন্তু এই ৰ'দত যিটো
মানেক যেনে কিছেতে ৰুব যায় ন সেই অলপ কষ্ট হয় আৰু
অ তাকে এতিয়া যোনবিলাকে পথাৰত হাল বায় তাহাঁতৰ কাৰণে তো বৰষুণতো ক'বলৈ গ'লে বহুত জৰুৰী ন সেইটো কাৰণে মন অলপ ভাল হৈছে কিন্তু ৰ'দ দি দিলে এতিয়া পানীতটো শুকাই গৈছে ন এতিয়াহে অলপ প্ৰব্লেম হ'ব আৰু
অঁ সেইটো হয় বাৰু এতিয়া কি ক'বা আৰু বতৰৰ মহিমা ধৰিবলৈ নোৱাৰোঁ ন আমি
আচল চাইডপ এতিয়া লেণ্ড শ্লাইড হৈ আছে কোনোবা কোনোবা চাইডত পানী বাঢ়িছে।
উম।
একদম মানে মানুহৰ থাকিব নাইকিয়া হৈ গৈছে মানে জেগাবলাক। তেনেকুৱাই আৰু তোমালোকৰ ছাইডে ৰ'দটো কেনেকুৱা এনে পুৰা গৰম পৰিছে চাগে ন?
এই পূৰা একদম ফাটাফাটি না শুব শান্তি না খাব শান্তি।
উম, এতিয়া মানে কৈছোঁ ন এনেকুৱা গৰম দিনত মানে ফুৰিব যাব ঠিক আছিলে জেগাবিলাক।
অ', তাকে এনেই ক'ত যাম বুলি ভাবিছ ফুৰিব?
ফুৰিবলৈতো তোমাৰ আমি নেক্স মান্থৰ পৰা দাৰ্জিলিং যাম দেই।
অ'।
তাৰ আগতে আমি শ্বিলং নহ'লে বা বেলেগ ক'বাত যোৱা মানে ম-মাথা মাৰি আছোঁ মানে।
তাকে ওলোৱা যদি ক'বা মানে ময়ো ভাবিছোঁ যাম যাম বুলি মানে এ
তাকে ওলাব ওলাব পাৰা মানে দেই তোমাৰ লগৰ চগৰ বিলাকো কৈ ল'ব পৰা যায় নেকি মানে গোটেইখিনি মানে গ্ৰুপ এটা হৈ যায় আমি বিশ ত্ৰিশটা যাওঁ মানে খৰচো কম হব গৈও মানে কিবা এটা ভাল লাগিব মানে
অ', সেইটোৱেই আমাৰ লগৰ খিনি গ'লে কিছুমান মানে অলপ ভালো লাগিব ন।
অ', ভালো লাগিব গোটেইখিনি একদম জমে ন যোনটো আদ্দা বহে সেইটো জমে সেইটো মানে ভালো লাগে কিবা এটা মানে ক'বাত তোমাৰ লগৰ বিলাক মোৰ বিলাকও মোৰ বিলাকতো যাবই, আমাৰ মানে কি হ'ল শ্বিলং যাম, আমি বাইকত যাম মানে আমাৰ মানে
বা-এতিয়া মানে বাইকত গ'লে বাইকত গ'লে ভাল লাগিব ন মানে এতিয়া কিছুমান এই ছোৱালী তোৱালী হ'লে অলপ অসু- অসুবিধা হৈ যায়।
সেই-সেইবিলাক ভাল নালাগে গম পাইছ নে নাই সেইবিলাক মানে বেছি ক্ৰিন্জ টাইপ লাগে।
অ', ক
এতিয়া মানে ল'ৰা-ল'ৰা মাজত ল'ৰা-ল'ৰা গ'লে মানে বেলেগ এটা ফিল পোৱা যায় এতিয়া আমাৰ আমাৰ এইটো চাইডে মানে নৰ্থ ইষ্ট ৱাইল্ডাৰ বুলি মানে আমাৰ গেং এটা আছে মানে।
অ', অ'।
আমি মানে প্ৰত্যেক বছৰে মানে মানে এনে বাৰটা তেৰটা মানে ৰাইড মাৰোৱে মানে। মানে প্ৰতেক মাহে মাহে সেইটো কাৰণে মানে কৰি মানে বেছি ভাল লাগিব, আমাৰ গ্ৰুপটো তোমাৰ তেতিয়া এড হৈ যাব পাৰিবা ন।
অ', অ'।
আমাৰ বি গ্ৰোপত তোমাৰ ল'ৰা আছে, পোন্ধৰ বিশটামান ল'ৰা আছে। এতিয়া নতুন ল'ৰা মানে আমি এড কৰিম মানে তোমালোকে যদি ওলোৱা আমাৰ লগত ৰাইডত। এটা ৰাইডত মানে ইণ্ডাষ্ট্ৰিতে কি হ'ব যদি তোমাৰ পইচা নাই আজি, আমি ৰাইডলৈ যাম নেক্স। ৰাইডলে, তেতিয়া আমি তোমালোকক লৈ যাব পাৰিম।
অ', অ' তাকে মানে উম, উম।
মোৰ নৰ্থ‌ইষ্ট মানে এক্সপ্লৰ কৰ এইফালে আমি যোৱা মাহত গৈছিলোঁ তোমাৰ কাইমৈ ভিলেজ অৰুণাচল প্ৰদেশৰ তাৰপা বাক্কাৰা নামটো শুনিছা চাগে?
অ', শুনিছোঁ বাৰু
ৱাক্কা গৈছিলোঁ আমি।
উম, উম এ ঠিকে আছে এনেকে অলপ মানে ঘুৰা ফুৰা কৰিলে ভাল লাগে ন নেদেখা জেগা দেখা যায়, উম', অ'। এ মানে কি এতিয়া। যিহেতু আমি ল'ৰা ন, অলপ মানে ঘৰতনো কমেই থাকোঁ বাৰু ৰাতিটো শুব যাওঁ। আৰু অলপ ৰাতিপুৱা ভাতটো খাওঁ, ওলাওঁ ওলাওঁ, ওলাওঁ, ওলাওঁ মাই আকৌ সন্ধিয়া সময়ত যাওঁ থাকোঁ, আকৌ ৰা-ৰাতিপুৱা এনেকে ওলাই অহা নিচিনাই হয় বাহিৰতো কাম কলেজ বা ক'ৰবাত মানে একদম ঘৰত থাকিব মন নাই ঘৰত থাকিলে মানে এই কিবাাকিবি টেনশন। এনেকে মানে একদম মাথা চতে ঘোঘলা হৈ যায়গৈ।
উম, এই মানে এনেই মানে টেনশচন এটা লৈ থকা নিচিনা হয় ন, থাক এনে পইচা পাতি টেনশচনে ফুৰিব লাগে ফুৰিব লাগে বিন্দাছ এনজয় কৰিব লাগে।
অ', অ', মানো ঘৰত যিমান টেন নহওক অলপ ঘূৰি ফুৰিলে মানে টেনচন নোহোৱা নিচিনা লাগে।
উম, উম অলপ মানে ঘূৰিব ফুৰিব লাগে।
উম, উম তাকে
মানে ঘূৰি ফুৰিলে মানে টেনচন টো ফ্ৰী হৈ যায় ন।
উম, উম সেইটোৱে।
আৰু এতিয়া আমাৰ নৰ্থ ইষ্ট ক ইমান ধুনীয়া হয় নে এক্সপ্ল'ৰ কৰিব লগা আজিকালি অমান আছে এইফলে তোমাৰ মেঘালয়া, শ্বিলং, অৰুণাচল তাৰপিছত মাএফালে নাগালেণ্ড আছে।
উম, উম।
নাগালেণ্ডত বাৰু অলপ ৰিক্স হৈ যাই হ'লেও মানে জেগাবিলাক বহুত ধুনীয়া এতিয়া আমি জিঅ' ফেষ্টিভেল জিঅ' ভেলি শুনিছানে
অ', শুনিছোঁ উম, উম
জিঅ' বুলি এতিয়া ফেষ্টিভেলতে কিমান মজা লাগে তাত কিমান দূৰ দূৰ পৰা মানুহ আহে বেংলোৰ কেৰেলা দেলহী তামিলনাডু সেইবিলাকৰ পৰা মানে মানুহ বিলাক আহে গৈ মানে তাত মানে বেলেগ এটা ফিল পোৱা যায়।
অ', অ'।
ছিংগাৰ বিলাক মাতে বাহিৰৰ মানে হিপ হপ চিংগাৰ বিলাক ৰেপাৰ বিলাক
উম, উম, উম।
মজা লাগে। ঠিক আছে। এ ওলাব লাগে ঘুৰিব লাগে ফুৰিব লাগে ল'ৰা হৈ যদি অলপ নুফুৰা মানে একো লাভ নাই মানে।
অ', সেইটো হয় বাৰু মানে কি আৰু এইবিলাক মানে অলপ চব মানে কি বাকী হওক নহয় কিনে মজাটো মানে পূৰা ফুল ল'ব লাগে আৰু
অ', পুৰা মানে ফিল লব লাগে ফিলটো মেইন
উম।
হ তাকে আমাৰ এতিয়া এনে ঘূৰোতে ফুৰোতে মানে কি কবা আৰু বয়সটোও গুচি হৈ যায় কিন্তু কবলৈ গ'লে এইটো টাইমে ঘুৰা খালি মানে নিজক ঘূৰা বয়স টো দুদিনমান পিছত তোমাৰ ফেমিলি টেনশন আছে এই ফালে
অ', অ'।
এনেকুৱা ধৰনৰ টেনশ্যন বিলাক আহে পঢ়া কমপ্লিট হোৱাৰ পিছত আমাৰ এতিয়া কমপ্লিট হৈ মেলি এতিয়া ঘূৰো যদিও মানে অলপ, অলপ টেনশচনটো থাকে কিন্তু বাহিৰত যোৱাৰ পিছত যেতিয়া মানে পাহাৰত গৈ চাহ একাপ লবা বহিবা ভিউ চাই, চাই মানে সেইবিলাক মানে সব পাহৰি যোৱা হয় মানে
উম, উম, উম তাকে
জেগাটো বহুত ধুনীয়া, ধুনীয়া আছে ফুৰিব লগা ঘূৰি ব গলে মানে মানুহ থাকিব লাগে।
উম, উম, উম
তোমালোকে ওলাবা আমাক কণ্টেক্ট কৰিবা।
অ', অ', ঠিক আছে বাৰু মই তোমাক ক'ম।
মোক ক'বা তোমাৰ পাৰ্টনাৰ বিলাককো ক'বা হোৱাটছআপ গ্ৰুপ এটা বনাই দিবা এনে তোমালোকৰ তোমালোকে এনে কৰবালে হলে গৈছা নাই এনেকুৱা জেগা
আমি মানে কি এতিয়া আমাৰ মানে এনেকুৱা ফিক্স টিম নাই যেনে কি আমি এতিয়া এটা অক'লে ক'ৰবা আমুকত যামওঁ ব বুলি ক'লে এই মাজতে মানে তাৱাং গৈছিলোঁ এই মানে কি হ'ল আমি যাম বুলি ক'লো ত মানে আমি কমচে কম এই দহ পোন্ধৰ বিছটামান ওলালো মোটামুটি
ওম
তাৰপিছত মানে ক'ৰবাত যাম বুলি ক'লে সদায় ঘপক কে ওলাব লাগে এই একদম লেট কৰি থাকিলে মানে এই কেঞ্চেল হৈ যায় ন
উম উম মানে তুমি চোৱা দেই বহুত আগৰ পৰা যাম যাম বুলি মানে আশা কৰি থাকিব নালাগে।
অ', অ'
ঘপককে ওলাব লাগে আজি এনেকে যাম ঠিক আছে যাম ময়ও যাম তয়ো য একদম বিন্দাছ মানে এনেকে ওলাই আমি গোটেইখিনি মানে গুচি যাব লাগে মানে ডাইৰেক্ট গুচি যাব লাগে।
উম
আৰু পইচা অলপ গোটাই থৈ দিব লাগে সেনেকুৱা বিলাকৰ কাৰণে মানে যদি আগৰ পৰাই প্লেনিংটো কৰিছোঁ তেতিয়া এই মই নাযাওঁ মই এনেকুৱা প্ৰব্লেম হ'ল। মোৰ সেনেকুৱা হ'ল সেনেকুৱা হৈ যায়নো কথাটো দান প্লেনিং বনাই থ'বই নিয়ি আৰু ডাইৰেক্ট ওলাব লাগে ডাইৰেক্ট যাব লাগে
উম তাকে তাৰ পিছত আমি কি ক ওলালো ওলোৱা পিছত মানে চবে যায় আৰু মানেছত চবেই জাম জাম বুলি
উম উম
এটাই ক এটাই ক'লে মোৰ এনেকুৱা এাই ক'লে মোৰ তেনেকুৱা পইছে লাষ্টত গৈছোঁ এতিয়া সাতটা গৈছোঁ যোনকেই নাজাওঁ নযাওঁ বুলি কৈছে যোনকেইটা নাযাওঁতে যে সেইকেইটাে ওলালে
এইেইটো হেনো হলে মানে ভাল নালাগে মানে
উম উম
ঘূৰি ফুৰি মানে সেনেকে ভাল লাগে চবে যাম গ'লেতোাইক যাব লে মানে
উম সেইটো হয় বাৰু মানে এইবিলাক মানে অলপ এই কি কৰি এই কাৰত গৈ ইমান মজা নালাগে ইমান অলপ বাইক
অ', বায় বায়েকত গৈ যোনটো ফিল্ড পোৱা যায় ন পাহাৰৰ বেকা বেকী ৰাস্তাত অফ ৰোডিং এইবিলাকত মানে বেলেগ এটা ফিল পোৱা যায় একদম মানে বি চাই যাব পাৰি ন গাড়ীতাবা তুমি একদম ভিৰ বাকস্থাত সোমাই কিনে গৈ থকা নিচিননা লাগে পাহাৰৰ মেইন কোৱা নহয় যোনটো বতাহটো পলিৰ মাজত বাইক চলাই কিমান মজা লাগে এতিয়া আমি কোৱা
কোৱা উম কোৱা কোৱা
আমি যোনবাৰ ৱাকা গৈছিলো মানে তাত কি হয় উল্টা হয় মানে পাহাৰ একদম উপন্ন ডাৱৰ বিলাক মানে গৈ থাকে পোৰা গাত একদম ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা পানী নিচিনা লাগে
অ'
একদম মানে মজা লাগে মানে
উম
বেলেগ এটা গোতেটেই স্মক টাইপ হৈ যায় মানে একো দেখিয়ে নোপোৱা মানে
উম
টাৱাং যাওঁতে সেনে টাউনত বা ৰাস্তা বিলাক মানে চাপৰ চাপোৰে কিন্তু বোমডিলা পাছ যাবলৈ অলপ মানে হাইত আছে আৰু
অ', এই বম দিলে কি কয় জাম পৰিলোৱা পিছতে ইমান অপ প্ৰবলেম হৈ গ'ল সেইণে যাব নোৱাৰিলোঁ
অ, বমডিলা তাৰপিছত জাং ৱাটাৰফল, জাং ৱাটাৰফলটো ধৰক কচোন যে নৰ্থ ইষ্টৰ মানে অৰুণাচলৰ চবচে ডাঙৰ ৱাটাৰফল সেইটো।
উম।
মানে পুৰা কৈছো না চালিয়া মানে পাহাৰৰ ওপৰৰ পৰা এনে টাইম পানী পৰিয়ে থাকে পৰিয়ে থাকে।
অঁ
এতিয়া তোমালোকে যদি যোৱা প্লেনিংটো বনাই বুলি আমাৰ চবকে জনাবা ধুনীয়াকে। কেতিয়া যাবা, কোন-কোন যাব, কেইজন যাব, তাৰপিছত থাকটো
ত তোমা তোমালোকৰ হোৱাটছআপ গ্ৰুপটোত আমাক এড কৰি দিবা, মই মোক কৰি দিবা পিছত মই লগৰকেইটাক মই কৰি দিম দিয়া।
ঠিক আছে তোমালোকে কি মানে আমি চব মিলাব লাগিব ন। থকাটো মিলাব লাগিব, খোৱাটো মিলাব লাগিব, এইফালে যদি কিমান কি হয় বাজেটটো মিলাব লাগিব, মানে আমি অভাৰ বাজেটত নাযাওঁ মানে। মিনিমাম মানে ল' বাজেট পালো একদম বিন্দাছ মানে। চালেগে ৰাতিপুৱা শুই উঠি মেগি খাওঁ দুপৰীয়া ভাত খাই দিওঁ, ৰাতি হলেই ৰুটি খাই দিওঁ।
উম।
আমাৰতো এতিয়া এনেইতো ঘৰত তিন টাইম ভাতে খোৱা হয় ন। সিবিলাক জগাত গলে
উম, উম।
পাহাৰত কিন্তু মেগীটো আৰু চাহটো মানে মেইন পুৰা কম্পালচৰি।
অ, তাৰ মানে খাই পেলাই মানে মজাই বেলেগ।
অ, এইটো ফিলটো বেলেগ মানে, তুমি, তোমাৰ ভোক লাগক চাই নেলাগক
অঁ লাগিলে চাহত চেনি চেনি হওক চাই নহওক বা মেগীত নিমখ হওক চাই নহওক কিন্তু তাৰ মজাটো বেলেগ।
থাকক বা নাথাকক কিন্তু যোনটো পাহাৰত ফিল।
হা।
সেইটো ফিল মানে বহুত মানে বেলেগ মানে নেক্সট লেভেল।
সেইটো মানে মজা লাগি যায়, সেইটো মানে ঘূৰি ফুৰিব লাগে মানুহে অলপ-চলপ কে মানে পইচা বেছি মানে নহয় অলপ গোটাব লাগে বিন্দাছ কৰবাত লৈ গুচি যাব লাগে এতিয়া সেইবিলাক জেগা ইমান ধুনীয়া-ধুনীয়া, এক্সপ্লৰ কৰিব লগা জগা সেয়া হয় নে? কিছুমানে নাযায় ঘৰত কিছুমানে পা পাৰ্মিচন নিদিয়ে।
অ, সেইটো হয়, কিছুমানৰ আৰু পইচাৰ প্ৰব্লেম। তাৰ মানে কিছুমান ঘৰৰ পৰা যাব নিদিয়ে ন মানে আমুকে-তামুকে কিছুমান ভয় কৰে না মাক
ৰিস্ক, ৰিস্ক আছে বাৰু দেই ভয় খোৱাটো মানে একদম কমন কথা। সেইটো ভয় খাবই কেলে কি ইমান ওখ-ওখ পাহাৰত, হয় নে? এদিনীয়া জেগা মাক বাপেকহঁতে গৈ নাপায়।
অঁ। দিয়া ঠিক আছে অঁ মই তোমাক জনাই দিম বাৰু দিয়া হা।
অকে-অকে অ।
উম, দিয়া ঠিক আছে বাৰু।